হেল্ল', অহ তেনেহলে নেক্স টপিকটো হ'ল টেলিং ভ্ৰমণ
উম
হুম এনেটো পচন্দ নাছিলে একো নাই ক কোন ঠাই আছে, য'ত ভ্ৰমণৰ কাৰণে গৈছিলা
মই বাৰু আজিলৈ তেনেকে ক'তো যোৱা নাই বাত্ যাব বহুত মন আছে।
ক'তো যাব মন আছে।
তোমাৰ লাজা ট্ৰিপলে যাব মন আছিল।
লাদাখ, বাহ ভাই। উম
এইটো একদম মানে ফাৰ্ষ্টত আছে আৰু দেই তোমাৰ
একেবাৰে
ধুনীয়া ব লাজ মানে আছিল মানে
মানে একেবাৰে, সপোন নিচিনা লাগিছে বাৰু এইটো মানে সেইটো মানে কিবা এটা ফাষ্টতে ৰখা হৈছে এইটো ড্ৰিম আৰু এইটো পিছলে
চবৰে ড্ৰিম প্লেচ থাকে মানে টেভেলৰ কাৰণে চবৰে এটা হলেও থা তাকে মানে আৰু ক কোৱাচোন মানে আমাৰ অসমতে মোৰ মানে সৰুৰ পৰা চোৱা কি আছিলে জনা পৰাই লেডিছ আছিল মামা আছিল। মামা হতৰ ঘৰলৈ অহা যোৱা কৰোঁ মই বাকী মানে এইট ক্লাছ এইট মানুহ পঢ়াই যি, মানুহ হৈছে ভালকৈ মোৰ ক্লাচ চুটি ত' গৈছিলোঁ আমি নগাঁও গৈছি লো, আমাৰ ইস্কুলৰ লৈ গৈছিল। ডিবেট কম্পিটিশ্যন আছিলে আমাৰ। নগাঁও, নগাঁওত লৈ, গৈছিলে আমাৰ জনমান মানুহক পিছত আকৌ ক্লাচ টেন আৰু ইলেভেন গৈছিলোঁ মই গোলাঘাট। গোলাঘাট গৈছিলোঁ মানে, খেলিবলে গৈছিলোঁ ইস্কুলৰ পৰাই, আমাৰ কাবাড ডী, খেলা আছিলোঁ, দুইবছৰ গোলাঘাট গৈছিলোঁ পুৰা মা মানে চল্লিশ জন মানুহ, বাচ্ছা মানে একেবাৰে দুটা বাছ বুক কৰি কেনে য'ত ক্লাচ টুৱেলভ গৈছিলোঁ গোলাঘাট। গোলাঘাটত আছিল আমাৰ নাটক আছিল, ছিলো, আমি গোৱালপাৰা। আছিল, ড্ৰামা কমপিডিছন আছিল মানে নৰ্থ ইষ্ট কিজনৰ গোটেই। তাতো আমাক স্কুলৰ পৰা লৈ গৈছিল তাতে জানে কি আছিল তাৰ মানে এটা মষ্ট মেমৰেবল যি আছিল। বেলেগ স্কুলৰ বাচ্ছাবিলাক সবে মানে সৰু, সৰু গাড়ীত আহে বা অটোত আহে এনেকুৱা আহি আছে আৰু আমাৰ কি আছিল, আমাৰ স্কুলৰ ইমান পইচা আমাৰ তেৰজন ষ্টুডেণ্ট তেৰজন আছিল আৰু আছিল দুজন মানে হেৰি টিচাৰ আছিল দুজন পোন্ধৰ জন বাচ্ছাৰ কাৰণে পুৰা একদম এইচ টি চি মানে এচি বাছ এটা বুক কৰি পঠাইছিল মানে আমাৰ কাৰণে।
কি কোৱা।
সেইটো মানে সেইটো জীৱন মই কেতিয়াও নাপাহৰোঁ মানে। যে ইমান খিনি কৰিছিল আমাৰ কাৰণে। তাৰ পিছততো ঘুৰা ফুৰা চান্স পোৱাই নাই। পিছত গ'লো শান্তিকতন গ'লো মই। ৱেষ্ট বেংগল পঢ়িবলৈ। তাৰ পৰাই মানে উৰিষ্যা মানে মানে ফ্ৰেন্ঞ্চৰ লগত গৈছিলো এবাৰ উৰিষ্যা গৈছিলো। আৰু এবাৰ মায়াপুৰ। ন উৰিষ্যাত তোমাৰ পুুৰী জগন্নাথ
আহ।
জগতপুৰ টেম্পলত তাতে আমি গৈছো চাৰি-চাৰি দিন মানৰ কাৰণে মোৰ আমাৰ এক্সাম চলি আছিল তেতিয়া লগৰজনক কয় অসমৰ ল'ৰা এজন জ্যোতিষমান বুলি সি মোক কয় যে কৰণ য একজাম শেষ হোৱাৰ পিছত অল ফুৰিবা যাওঁ মই ক'লো ক'ত যাবি? ক কি ফুৰবা যা পুৰী জগন্নাথ এতিয়া মইও মোৰ পইচা চইচা নাছিল হঠাৎ কেনেক কৈ দিছে পিছত মই ঘৰত ফোন কৰিলো যে মা এনেকুৱা আমি দুজন আছিলো লৰা অসমৰ আৰু দুজনী ছোৱালী আছিল মানে সেই দুজন আমাৰ ফ্ৰেণ্ড আমাৰ চেইম বেষ্টৰ আৰু সিহঁতছিল বাংলাদেশৰ আমি চাৰিজনক মজা গৈছো পুৰা ধুনীয়া পুৰি তিনিদিন তিনিদিনৰ কাৰণে গৈছিলো আমি তিনিদিন ধুনীয়াকৈ মানে তাতেও ঘূৰা ফুৰা কৰিছো আশে পাশে অলপ ঠাইবিলাক ঘূৰিলো আৰু পুুৰীত মানে ইমান ধুনীয়া ধুনীয়া জগন্নাথ মন্দিৰ লগত কণাৰ মন্দিৰ আৰু বহুত ভাল-ভাল আছিল মানে এইবিলাক ঘূৰিলো পিছত বিটছ লাইফত মই ফাৰ্ষ্ট টাইম বিটছত গৈছিলো মই তেতিয়া
অ যাব মন আছে বাৰি ম
সচৰি তাতে গৈ ইমান ভাল লাগিছে না মানে আমাৰ আমি ন য'ত হোটেল লৈছিলো আমাৰ হোটেলটো। অটলে মানে বীজ পাই যায় মানে। হোটেলৰ পিছফালে ইমান ধুনীয়া মানে আছিল লোকেশ্যনটো। ৰাতি আমি তিনিটা তিনিটা বজালৈ বিচত বহি আছো পুৰা ধুনীয়া মানে এনজয়। এখনেক মায়ে মায়পুৰত হৈছিল মায়াপুৰত গ'লো দুদিনৰ কাৰণে। মাহপুৰত কি হৈছিল মানে এদিন আবেলি চাৰে সাতটা মান বজাত মই ৰুমতো বহি আছো হোষ্টেলত বহি আছো। তেতিয়া সেই লগৰটোছ জোতিষানলৈ সি মোক ফোন মাৰে ফোন মাৰি কয় এই ঐ কৰণ য ফুৰোৱা যাও মই কলে যে ভাই কত যাবি ক য মায়াপুৰ যাও মই বোলো ঠিক আছে ত যাম মায়াপুৰ সি মোক কয় ভাই আজিয়ে যাাম আজি ৰাতি চাৰে এঘাৰটাটা টিকেট বোলে। তেতিয়া অলপ পইচা পইচা আছিল হাতত আৰু মচ নহয়হয় বেচি পাঁচ ছয় ঘন্টা লাগোহ। টকা কে- দিলা কই যে কৰম পইচা খিনি ৰাখ পিছত দিবা নালাগে মানে তই। ফ্ৰেণ্ড হয় পিছত সেনেকে মায়াপুৰ গলো। পিছাকো আৰু এবাৰ স্কুলৰ পৰাই লৈ গৈছিল আমাৰ ইউ্চি পৰা লৈ গছিল উড়ষশা কম্পিটিচন আছিল তেতিয়াও গলো। যাই কিনে কম্পিটিচন টো হলেই লগত চাৰিওফালে ঘুৰা-ঘুৰি। নীলগিৰি পৰ্বত আকৌ চন্দিপুৰ বীচ আৰু এতিটা মন্দিৰ চন্দিৰ আছিল সেইবিলাক ঘূৰা-ঘূৰি। মানে ট্ৰেভেলিং মানে কৰিছোঁ ভালে খিনিয়ে কৰিছো মই। মানে আৰু ইচ্ছা আছে কৰিবলৈ।
অট্চা। আ, এতিয়া ক'ত প্লেন কৰিছে আৰু নেক্স?
এতিয়া দাৰ্জিলিং এতিয়া আগষ্টত
দেৰি
আগষ্টত দাৰ্জিলিং আৰু ছেপ্টেম্বৰত বা নৱেম্বৰ, অ', চৰি ছেপটেম্বৰ মানে ছেপ ছেপটেম্ব তাৰ পিছত মান বানাৰ যোৱা প্লেন হৈ আছে।
হয় ন দাৰ্জিলিংটো বৰ ধুনীয়া জাগা দেই।
দাৰ্জিলিং ধুনীয়া জাগা তাৰ ভিতৰতে গৰমৰ সময় না।
অ', সেয়েহে এতিয়া ভাল লাগিব গ'লে দাৰ্জিলিং।
এই গৰমত দাৰ্জিলিং যাব পাৰিলে মানে শান্তি একদম।
একেবাৰে আৰু তাতে কেইদিনমান থাকি আহিব পাৰিলে ভাল আছিল।
ত থাকিম থাকিম তাত চাৰিদিন মান থাকিম।
বৰ ধুনীয়া ঠাই, বৰ ধুনীয়া ঠাই দেই।
দাৰ্জিলিং
কি হয়?
দাৰ্জিলিঙত গ' গৈছিলা নেকি তুমি?
মই যোৱা নাই বাৰু মানে দেখি থাকো ন'।
অ', ৰিল্চত আহি থাকে আজিকালি ইন্টাৰনেটৰ জামানা।
ইণ্টাৰনেটৰ জামানা তাতেবাৰ পাই থকা যায় এইবিলাক।
পাই থকা আৰু মোৰ ড্ৰিম প্লেচ হ'ল হেৰি কেদাৰনাথ।
কোৰনাথ আচ্ছা, তাতে বাৰু যাৱ মন আছে পিছত।
কেদাৰনাথত কেদাৰনাথ হ'ল মোৰ ডি-ড্ৰিম প্লেচ, এত এইবাৰ নহয় অহাবছৰ, অহাবছৰ শেষত টাইমত মানে ঠাণ্ডাৰ টাইমত, মই মানে যাম বুলি ভাবিছোঁ আৰু মানে যি হ'লেও লাগা হ'লে অকলেই যাম কথা নাই, ঘৰত মই আগৰ কৈ থৈ দিছো, যে মা মই যামে কেদাৰনাথ। চাব লাগিবয়ে মানে মই এইবাৰ। নহয় নহ'ব মানে একদম। আৰু তাৰ পিছত চাও, ডাঙৰ হৈ লওঁ অল অলপ, বহুত ঘুৰা-ফুৰি কৰাৰ ইচ্ছা আছে। সঁচা, মানে ঘুৰা মানে ট্ৰেভেলিং মোৰ বহুতেই বেছী ভাল লাগে কিন্তু।
ট্ৰেভেলিঙত বাৰু মন আছে মোৰ তেনেকে। এইবাৰ, উম, মানে বছৰে লাষ্ট হলে তোমাৰ মই ভাবিছিলো চাও কি হয়।
তুমজাং
উম।
আচা-অসমৰ হায়েষ্ট পিক। গ'লে যাব পাৰা। পুৰা-পুৰা ধুনীয়া ঠাই সেইটো, তুমজাং মজা একদম।
আৰু চাও সময় মিলক সময় কি কৰে
সময় মিলে চোৱা শুনাত পৰা মোৰ আৰু এটা ট্ৰিপ মনত পৰিছে হে। আমাৰ কি হৈছিলে একবাৰ, মানে আমি ৰাতি চাৰে নটা বজাত, আমাৰ হোষ্টেলত মেচ আছে না মেছত বহি আছোঁ আৰু ভাত চাত খাই আছিলোঁ আৰু মানে চিনিয়ৰবিলাক আছিল আমাৰ লগৰ কেইজন আছিল ভাত চাত খোৱা টাইমত মানে কিবা হ'ল আমাৰ চিনিয়ৰ জনে ক'লে যে মানে সিহঁত তোমাৰ বিহাৰ ঝাৰখণ্ডৰ হিন্দীত কথা পাতে, কয় যে ভাই অভিত' দ'দিন কা চুত্তি হে, ছেটাৰডে চানডে চল কহি ঘুম নে চলতে, মানে এনেকে মানে কৈ আছে চিনিয়ৰ বিলাকে। পিছত আমি ভাবিলো যে ভাই ক'ত যাম, কয় চলো পাৰ্চনাথ চলতে হে, এতিয়া পাৰসনাথ যোনটো হ'ল সেইটো হল ঝাৰখণ্ডৰ হায়েষ্ট পিক মানে।
আচ্ছা।
তুমজাং, এনেকৈ পাৰচ ঝাৰখণ্ড। কি হ'ল বা চাৰে নটা বজাত ভাত চাত খাইছো চবে গৈছো বেগত কাপোৰ ভৰাইছোঁ দুযোৰ মান কাপোৰ লহলে গুচি গেছো চাৰে বাৰটাত ট্ৰেইন-ট্ৰেইন ধৰিটো ঝাৰখণ্ড গুচি গ'লো তাৰ পিছদিনা ৰাতিপুৱাই মানে উঠিকেনে পূৰা একদম ট্ৰেকিং ষ্টাৰ্ট আমাৰ।
আতচ্ছা।
তাতে গ'ল ট্ৰেকিঙৰ পিছত আমাৰ লগৰ এটা আছে অমিত বুলি, সি মানে ঝাৰখণ্ডৰে বাচ্ছা, সি মোক কয় যে ভাই মোৰ মানে দাদাহত আহিছিলে ইয়াতে, মই এটা চৰ্টকাত জানো মানে, আমি মানে ট্ৰেকিং কৰি পাহাৰৰ ওপৰত গুচি গ'লো ওপৰত যায় কেনে সিঁহতে অলপ খোৱা লোৱা কৰিলোগেটো দূপৰীয়া মানে ঠিক আছে, পুৰা মানে দিনটো লাগিলে আৰু। যায় দুপৰীয়া মানে পাহাৰৰ ওপৰত যাই পালো আমি, তাৰ পা সি মোক কয় এটা চৰ্টকাট ৰাস্তা মই জানো, ইফালে ইফালদি এটা চৰ্টকাট ৰাস্তা জংঘলৰ মাজেদি আমি তললৈ যাই পাম বোলে। আমি ভাবিলো তে ঠিক আছে সি জানে তাৰ পিছে- পিছে যাই যে জংঘলতে আমি হেৰাই গ'লো। জংঘলত হেৰাই গ'লো আমি নেটৱৰ্ক সেট টক পোৱা নাই অৱস্থা আমাৰ বহুত বেয়া একদম সন্ধিয়া হৈ গৈছে, তেতিয়া মানে আৰু- আৰু এটা মানে গ্ৰুপ দেখা পালো, আমি বেলেগ এটা মানে টুৰিষ্টৰ গ্ৰুপ এটা আছিল, তাৰপিছত সিহঁতৰ লগত ওলালোঁ তাৰপৰা।
এক্সপেৰিয়েঞ্চ টো মানে বৰ ধুনীয়া মানে বোলে এইটো এক্সপিৰিয়েঞ্চটো বৰ ধুনীয়াকে পালা।
বহুত ধুনীয়াকৈ পাইছো, নেক্সট টাইমৰ পৰা মানে বহুত সাৱধান হৈ থাকিম মই।
সাৱধানতা।
সঁচা। আমি মানে সেই ল'ৰাটোক আমি, তাতে আৰু তাৰপে ওলাই আহি এতিয়া মানে তাক কৈয়ে আছো সেইটো কথা মানে আমি তাক। আমি জানা দুপৰীয়াত পিকৰ পৰা তল ফাল তলৰফালে নামি আহিছো আমি দৌৰমাৰি আহি কিনে জংঘলত হেৰালো, হেৰাই কন সন্ধিয়া হৈ গৈ ছে আমাৰ। আমি ৰাস্তা বিচাৰিয়ে পোৱা নাই।
এ তোমাৰ ট্ৰেভেলিং বাৰু ধৰ, ট্ৰেভেলিং কৰিপেলাই কি কি শিকিলা বা লাইক তুমি কেনেকুৱা কি কি পালা মানে? কিবা
ধৰিলোঁ আপোনাৰ
উম কি কি শিকিলা মানে কি কি এক্সপ্লৰ কৰিলা তাৰ পৰা?
এক্সপ্লৰ এক্সপ্লৰত যদি ক'ব যাওঁ, তেনেহলে প্ৰথম কথা যে বেলেগ বেলেগ ঠাইৰ মানে যোনটো পৰিৱেশ তাৰে মানে অনুভৱ কৰিব পাৰিলো, আৰু উৰিশ্যাৰ চি বিটছ হওক কি মায়াপুৰৰ সেই মন্দিৰ হওক বা পাৰচ তহঁত সেই পাহাৰ পৰ্বত জংঘল মানে তাৰে শান্তিটোৱে বেলেগ মানে লাইক, তাতে যাই মানে গম পালো যে অ' আমাৰ এতিয়া চহৰত টাউনত চহৰত কি হৈ আছে? এই গাড়ী ঘোৰা চলি আছে চবে নিজৰ কামত ব্যস্ত। ত' তাতে যাই কিনে যোনটো মানে মেইন শান্তি না তাৰে মানে হয়টো ত' ফিল কৰিব পাৰিব মানে সেই পুৰি চি বিছত সেই তি-তিনটা বজাত বহি কেনে, বা মায়াপুৰ মন্দিৰত যেতিয়া মানে কীৰ্তন হয়, প্ৰাৰ্থনা প্ৰাৰ্থনা হয় তেতিয়া। আৰু ইটো মানে মোৰ বহুত ভাল এটা এক্সপিৰিয়ঞ্চ লৈছোঁ। আৰু সেইটো মই কেতিয়াও পাহৰিব নোৱাৰিম মানে মই।
অ', আৰু নতুন নতুন তোমাৰ হওঁক কালচাৰ বোৰৰ লগত তুমি চিনাকি হ'ব পাৰিলা, লাইক তেনেকুৱা।
আৰু মোৰ ভাল লাগে মানে বেলেগ বেলেগ কাল চাৰ বেলেগ বেলেগ ট্ৰেডিশ্যন।
আৰু তোমাৰ লাইক মেন্টেল হেল তো ভাল থাকে না
মেন্তনন্স টো ভাল থাকে। কমেও সদায় ইমান লৈ পঢ়া শুনা ইমান বিজি চেডিউলত অলপান ৰিলিফ হৈ যায় মানে আইবিলক দি।
উম। ভাল লাগে দেই। এক্সপিৰিয়েঞ্চোৰ বোৰ লব লাগে লাইফট। এক্সপেৰিয়েন্স বিলাক লব লাগে
তাকে। এতিয়া মোৰ এইম ফাৰ্ষ্টত এইম আছে মোৰ আৰু তিনি তিনি চাৰি বছৰান পঢ়া শুনা কৰিম এই তিনি চাৰি বছৰ ভিতৰত মই পাৰসনাথ, বদ্ৰীনাথ সৰি, সৰি কি বুলি কয় বদ্ৰীিনাথ, কেদাৰনাথ, উজ্জয়নী, পিছত ৰাজস্থানত জয়পুৰ আৰু চউথে ফালে পুৰা এইবিলাক গোটেই মাৰ মান ঘূৰিম মানে মই। মোৰ হুইছ লিষ্টত আৰু ম নটা মানে ঠাইৰ নাম আছে। এই নটা ঠাই মই ফুৰিব লাগিবে মানে এইবাৰ।